হেল্ল', হেল্ল', হেল্ল'
অহ, কি কৰিছা? হেল্ল' অ' শুনিছো, তুমি শুনিছা?
এয়া অ'। শুনিছোঁ।
উম, মইয়ো শুনিছোঁ, অ', ভাত খালা?
খালো, খালো।
কিহেদি খালা?
কিহেৰে মানে, এ আজি ৰ'বা কিবা-কিবি ধেৰ চব থলুৱা খাদ্য খাইছোঁ।
অ' ঘৰুৱা আজি
ৰুৱা অ', গৰম বেছি যে
অ'।
তাৰ পিছত, সেয়া চব ঘৰুৱা খাদ্য আজি। পিতিকা অ'।
ঘৰুৱা খাবলৈয়ে ভাল লাগ গে, ন বাহিৰৰ খোৱাতকে।
উম, পিতিকা, বেহুৱা তাৰপিছতে আম এনেক
চব মানে ঘৰৰ বস্তুয়েই আৰু আমটো কিনি আনি আনেনে ঘৰত লাগিছে তোমালোকৰ, তোমালোকৰ ঘৰত লাগিছ আছে নেকি?
উম, আমাৰ ঘৰত মানে খুৰাহঁতৰ ঘৰত।
অ', গছ আছে।
গছ আছে, অ'।
মিঠা নে?
মিঠা। খাবলে বেয়া নহয়।
অ', এই কিনাৰ টো কি জানানে গেছ দি পেলাই অনা যে, কিনাৰ টো কিবা খাবলৈ
নাই কিনা, এইবছৰ আমি কিনা আম খোৱাই নাই।
অ', মই দুদিনমান কিনিছিলোঁ। কিন্তু ভাল নহয় আম গিত দে খাবলৈ সোৱাদ নাই।
অ', কিনা আম খুৱা নাই দিয়া। এই খুৰাহঁতৰ গছজোপা আম লাগিছেও যে পকিছেও ধুনীয়া, সিহঁতৰ আমজোপা সেন্দুৰীয়া আম।
অ', ভাল চাগৈ।
ধত, পুক-চুক কিন্তু একো নোলায়
অ'
আমাৰ দাদা এনেই হেৰি আমটো নাখায়, গাঁৱলীয়া আমটো পোক ওলাই যে, ইয়াত ইহঁতৰ আম কেইটা এতিয়া খায়, খাই ভাল পায়।
ভাল পায় মুকু সেইদিনাখন স্কুলত মানে ষ্টুডেণ্ট এটাই দিলে তোমাক কেইটামান আম ইমান ধুনীয়া হৈছেনে লোকেল আম যে হয় খাবলৈ মানে বহুত ধুনীয়া লাগিছে পোক নাই কিন্তু দেই ভিতৰত অকণ ন ভালে আছিলে খালি সৰু সৰু আমকেইটা। টিকলো টিকলো সেনেকে দিছে। তাকে ইমান গৰম হৈছে ন? দাব নাৰিকলহে চাই আছো ৰবা দাবকে খাই দিম নেকি আৰু ইমান গৰম কাৰেণ্টটো এইকেইদিন ইমান দিগদাৰ দিছে। উম! উম!
দাব এটো আকৌ মই হেৰি কৰি খাই ভাল অ' অকনমান সময় ফ্ৰীজত থৈ দিও নহয় ঠাণ্ডা পানীত ঠাণ্ডা পানীত ডুবাই পেলাই থৈ দি। আগতে সি আমাৰ কুঁৱা আছিলে কুঁৱাত তেনেকে ডুবাই পেলাই থৈ দিওঁ। অ' তাৰ পিছত আকৌ টিঙত উঠাই লৈ আ হো আও। তেনেকে খাওঁ ঠাণ্ডা হৈ থাকে।
আমাও কোৱা আছিলে যে অ তাতে কি কয় দেউতাই পাৰি পেলাই তাতে ভৰাই দিয়ে। ভৰাই দিয়াৰ পিছত যেতিয়া এঘন্টামান থাকিবলৈ বোলে চেচা হৈ যায় নহয়। তেতিয়া আকৌ উঠাই লৈ আহে। আহে আৰু তেতিয়া কাটি দিয়ে। তেতিয়া কিন্তু পানীটো বহুত ধুনীয়া চেচাঁ হৈ যা
চেচা আ হৈ থাকে উম।
খাবলৈ ধুনীয়া লাগে। তেনেকুৱাই কৰে আমাৰ গাঁৱত। অ আজিকালি নায়ে দিয়া আগতে আছিলে এইবিলাক বস্তু। আজিকালি এইবিলাক বস্তু নায়েই আৰু। নতুন নতুন বস্ত তো হৈ গ'ল ন আজ আজিকালি মটৰ লগোৱা হক আগৰ দমকলো মানুহে ইয়া ব্যৱহাৰ নকৰে দেখোন। অ'। সেইটো কাৰণে।
এতিয়া হেৰি নহয় এতিয়া মানে দমকল চমকল যে নোপোৱা হলো মই কি কৰোঁ জানা অকমান সময় ফ্ৰীজত। তাতে সোমোৱাই পেলাই থৈ দিম।
অ' ভালে কৰা।
অ' অকনমান সময় ফ্ৰীজতে সোমোৱাই পেলায় অকনমান চেচাঁ মানে বেছি সময় থাকিবলৈ নিদি ও ধৰা। অলপ সময় আৰু বাকলিটো গুচাই দিওঁ বাকলিটো গুচাই দিলেহে ধৰিব ধৰা ফ্ৰীজত অ' ফ্ৰীজতো ধৰিব তেতিয়া সোনকালে চেঁচাও হ'ব। অ তাৰপিছত বাকলিটো গুচাই পেলাই অলপ সময়ৰ কাৰণে ফ্ৰীজত দি দিওঁ আৰু দিয়াৰ পিছত চেচাঁ হয় নহয়? হা?
উম, তেতিয়া ধুনীয়াকে হেৰি কৰা আৰু
আৰু ভিতৰত এই চেঁচা হৈ থাকোতে অৱশ্যে যিটো এই তাৰ ভিতৰ নাৰিকলটো যে কোমল কোমল
অ। মই বৰ ভাল পাওঁ দিয়া সেইটো খাই। মই মিঠৈ দি পেলাই খাই ভাল পাওঁ, মিঠৈ অলপ লগাই ললে খাবলৈ ইমান ধুনীয়া খোৱাদ পাওঁ মই। সেই নাৰিকলটো অ' এই চেনী লগাই পেলাই নাখাওঁ। চেনীটো খোৱা ভালো নহয়, হয়নে? সেইটো কাৰণে মই মিঠৈ দিম ফুলে খাওঁ। মিঠৈ দি খায়ও ইমান ধুনীয়া লাগে।
ভাল লাগে আৰু।
উম, ভাল লাগে খাবলৈ সেইবিলাক মানে তোমাৰে একে লোকেল বস্তু। সেই টো আও যিবিলাক খালে তোমাৰ একো মানে অসুবিধা নকৰে।
তাকে
সেইদিনা এই আকৌ হেৰি কৈছিলোঁ ঔ টেঙা
ঠাণ্ডা চাণ্ডা খো তকে কুঁহি এয়া ৰস হয়। সেইটো, খাব লাগে।
কুঁহিয়াৰ ৰসটো খোৱাাই ভালেই বাৰু। এ কুঁহিয়াৰ এতিয়া খেতিও তেনেকে মানুহে নকৰা হল যে
ঔটেঙাটোও খাব খাবলৈ ভাল লাগে দিয়া।
আহ। তই মাত ো ফাটি ফাটি গছ ক
হানে ঔটেঙা ঔটেঙা মাটি দালি ঔ টেঙাও খাই ভাল লাগে। উম, কিনি আনিব লগা হৈ চাবা চোন, চাই চাই ৰখাব পাৰিমে আৰু অ' কোৱা।
হেৰি ঔ টেঙা বোলো ঔ টেঙাটো হেৰি কৰি পেলাই এতিয়া মাটি দালি নহলেও মই দালিত দি।
অ' দালি দি খাই ভাল লাগে অ ঔটেঙাটো মানে তুমি যেনেকে নিদিয়া। তেনেকে খাই ভাল লাগে নহ।
আকৌ কচুটো। কচুটো মই এই কেইদিন পাতত দিয়া মানে। হেৰি পাতত দিবলৈ মানে এতিয়াতো হেৰি চেৰি নাই পাতত দিবলৈ অসুবিধা। কিন্তু মানে হেৰি কৰোঁ। এইয়া প্ৰেছাৰ কুকাৰতে তেনেকে।
অ আমাৰ মা তেনেকে দিয়ে কেৰাহীতে দি দিয়ে। কালি আমি খাইছিলো বুজিছনে ইমান ভাল লাগিছে। পিছে নেমু অলপ চেপি পেলাই। মই সেনেকৈয়ে খাই দিলো। দালি মানে দৰকাৰ নহ'লে ভাতৰ লগত। তেনেকে শানিয়ে খাব পায়ি খাইও ভাল লাগে ন?
অ', খাই ভাল লাগে আকৌ।
টেঙা, টেঙা কৰি ল'ব লাগে অক অকমান খাবলৈ ইমান ধুনীয়া হয়।
অ'।
সেয়াই ঘৰৰ বস্তু বিলাক খুৱাই ভাল দিয়া বাহিৰৰ বিলাক ইমান এতিয়া হেৰি হৈছে যে, সাৰুৱা হৈছ
সাৰুৱা উম, নহয় এতিয়া, এতিয়া, এতিয়া এইটো চিজনত ওলাই নহয়, এইটো চিজনত ওলাই। কচু কচুটো পেটৰ কাৰণে এনেও ভাল। চেঁচা ঠাণ্ডা।
সেইটোৱে।
আমাৰ মুনুয়ে সদায়নো কি পিটিকা বনাই থাকা তুমি
অ', কিন্তু পিটিকাটো খাই ইমান ভাল লাগে, আচলতে কি জানা? আগৰ মানুহ বিলাকে পিটিকা খাই, খাই থাকিলে হয়, এতিয়া যে, নতুন, নতুন নতুন বস্তুবিলাক পালে সেইটো কাৰণে সিহঁতে আগৰ বস্তুবিলাক মানে মূলটো বুজিব নোৱাৰে আউ
নোৱাৰে অ'।
উম সিহঁতে নাপালে যে ইমান হয় সিহঁতে চব। পেকেটৰ বস্তু বেছিকে পালে।
এতিয়া খাৰ দিলে সিহঁতে খাবলৈ বেয়া পায়, খাৰ দিয়া তৰকাৰীখন মানে বহুত কাৰণত ভাল জানা
অ' বহুত কাৰণে ভাল আকৌ। খাৰ টো খায়েই
উম, এতিয়া আমাৰ মুনুয়ে খাৰ দিলে বেয়া পায় তাই। তাই হেই যদি মাটিমাহু কে কেতিয়াবা বনাওঁ তাই হেই ঔটেঙা ঔটেঙা দিলে, তেতিয়া খাব। এই মাটিমাহ বনালে অ' তাই বেয়া পায় মাটি মাহ বনালে যদি খাৰ দিওঁ নাখায়, ঔটেঙা দিয়া দিনাখন দালি এখন বনালেই হ'ব।
টেঙা দিলে মানে খাই আৰু
যদিহে ঔটেঙা চৌটেঙা নিদিওঁ, খাৰ চাৰ দিওঁ তাই কাৰণে এক্সট্ৰাকে আকৌ দালি বনাব লাগিব, উম।
হয় দিয়া, সিহঁ তেও চোৱাচোন এতিয়া সোৱাদবিলাক বুজি নোপোৱা হ'ল, আগৰ দিনৰ মানুহে খাৰৰ তৰকাৰী ইমান ধুনীয়াকে বনাই ন, আমাৰ মাহঁতে কয় আইতাহঁতে বোলে আগতে একেবাৰে অকণমান তেলতে
অকমান নহয় খাৰ দিলে যে এতিয়াও ট্ৰাইবেল মানুহখিনিয়ে যে খাৰ খাই সিহঁতক খাৰ অ হেৰিত তেল-তেল নেমাৰে নহয়।
নেমাৰে আৰু সিহঁতৰ চাবাচোন, সিহঁতে দিয়া খাৰটো তোমাৰ কালাৰেই ইমান ধুনীয়া।
ধুনীয়া অ' সেইটো কাৰণে কয় আকৌ লালুঙৰ খাৰ সাংঘাতিক, সিহঁতে ট্ৰাইবেল মানুহ খিনিয়ে খাৰ টো বহুত ধুনীয়াকে বনাই।
অ' বহুত ধুনীয়াকে বনায়। মানে আমাৰ মানুহে ইমান ধুনীয়া বনাব নোৱাৰে আচল কথা কবলৈ গ'লে কিন্তু সিহঁতৰ মানুহে খাৰৰ তৰকাৰী টো বহুত ধুনীয়া বনাই, আকৌ যে লোকেল মুৰ্গীৰ লগত যে দি খাই, খাই পাইছানে?
অপাই ঊল কছো
নহয় নহয় তুমি কছো যে ক'লা কছো ঠাৰিটো যে তেজৰ কাৰণে ভাল যে সেইটোৰ লগত তুমি যদি মানে লোকেল মুৰ্গী খাবা ইমান ধুনীয়া লাগে াগে নহয় খাৰ দি সাৰ দিয়ে খাব পাৰি মানে কেনেকে কৰিব লাগে তে জানা তোমাৰ মানে ধৰা কচুটো ধুনীয়াকে কাটি‌ ললা সৰু সৰুকে কাটি লৈ তুমি মাংস খিনি প্ৰথম মানে ইমান ম চলা দিব নালাগে খালি তুমি আদা নহৰু অলপ দি পেলাই অলপ ভাজিলা ভাজি না জিৰা অলপ দিলা ঘৰৰ জিৰাতো থাকেই নহয় হয় জিৰা অলপ দি পেলায় ভাজি ি অলপ পিছতে কচু খিনি দি তাতে সাৰ অলপ দি বোলে ক'লা হেৰিটো তোমাৰ জালুক জালুক অলপ সহকে দি লে আৰু ধুনীয়াকে সিজাব লাগে ইমান ধুনীয়া মিঠা হৈ যায় নহয়, তোমাৰ মাংসটোৰ লগত তুমি মানে এবাৰ খালে কৈ থাকিবা যে মই আকৌ খাওঁ আকৌ খাওঁ।
অ', মই এনে ওলকচুৰ লগত খাই ওলকচুৰ লগত খাইছো কিন্তু হে সেইটোহে খোৱা নাই।
কলা কচু ঠাৰিৰ লগত খাবাচোন বহুত ধুনীয়া সেইটো আৰু কুলা ঠায়িটো এনেও তেজৰ কাৰণেও ভাল হয়, আৰু তাত যিহেতু মচ চলাও কম থাকে গৰম দিনতো তুমি খাব পাৰা আৰু লোকেল মুৰ্গীটো সৰু মুৰ্গীটো এনেও পোৱাটো ভাল তেজৰ কাৰণে, অ'। মানে খাব পাৰা বহুত ধুনীয়া হয়, তোমাৰ খাবলৈ তেনেকে আৰু আজিকালি মাছৰুমতটো পোৱা যায়, হয়। কৰিছে বহুতে, সিহঁতেও তাৰ পৰা আনি সেইটোও খাব পৰা যায়। অ', সেইটো কিন্তু বেছি চি মছলা দিলে খাবলৈ বেয়া লাগে। সেইটো যদি তুমি মানে মছলা নি দিয়া একেবাৰে যদি নৰ্মেল কে বনোৱা মানে আৰু অলপ বিলাহী-চিলাহী দি তেতিয়া খাবলৈ বেছি ধুনীয়া লাগে মানে আৰু
অ'
সেনেকুৱা
মছলাটো দিলে ভাল নালাগে ন?
মছলা বেছি হ'লে মানে বস্তুতো কি হয় জানা সোৱাদটো নাহে। মাছৰুমৰ যিটো মানে এ-নি এটা সোৱাদ আছে নহয়। সেইটো নাহে, কিন্তু তুমি যদি মছলাটো কমাই দিয়া তেনেহ'লে তাৰ নিজৰ সোৱাদ টো আহে বহুত ধুনীয়া মিঠা হৈ যায় ম-মানে বস্তুটো।
অ, অ'
বহুত ধুনীয়া লাগে, সেইটোতো তোমাৰ এনেও বহুত ভাল মাছ। ৰুমটো
আহ
সব ফালৰ পৰাই ভাল।
অ', স্বাস্থ্যৰ সবতে ভাল অ' অ'
তাই ভাল উম, হ'ব দিয়া। উম, উম